হেল্ল, কি কৰিছে?
এই আছো ক।
অঁ, ভাত পানী খালে?
ভাত খোৱাই নাই বনাইছোহে।
অ, ভালনে বাকী ঘৰত?
উম, ভালে আছে দে তহঁতৰ।
অঁ, ভাল ভাল।
উম, ভাত খালী।
ভাত নাই খোৱা, বনাই আছে।
উম, কি বনাইছে আজি?
আজি জানো, দালি, ভাত, ভাজি তৰ আৰু তৰকাৰী।
উম। মই এইয়াত, ময়ো সেয়াই দালি ভাজি বনাইছো, ৰঙালাও আগ পাৰিছোঁ।
হয় নেকি?
উম, কি কৰিছ এতিয়া?
মই আপোনাৰ এইয়া, মই কাম এটা কৰি আছিলোঁ তাৰপৰা এতিয়া এইটো বাৰু ওলাই পেলাই আপোনাৰ এতিয়া চুইমিংত সোমাইছোঁ আপোনাৰ চুইমিং মানে শিকাই আছো আপোনাৰ।
অঁ, অঁ, তই নিজে শিকাই আছ?
অ, মই শিকাই আছো।
উম, বাকী হেৰি, বেলেগ কাম কি কৰি আছিলি?
বেলেগ এই মই এইফালে কোম্পানী এটাত কৰি আছিলো।
উম।
কোম্পানীটোত কৰাৰ পিছত আপোনাৰ তাতে কৰিলো একবছৰমান পিছত এক বছ ছমান হোৱাৰ পিছত মই ওলাই আহিলো তাৰপৰা এই ঘণ্টা কিমান আপোনাৰ পাইছোঁ শিকোৱাটোৱে ধৰ, এঘণ্টাতে মই চাৰি, পাঁচ হাজাৰ দিয়ে।
অ।
উম।
অঁ, অঁ।
কেলে? হা, হা!
এইটো ভালে, এইটো ভালে কাম, যোনটো চুইমিং শিকাই আছ।
এঘণ্টাতে ধুনীয়াকে হৈ যায়। এঘন্টা ৰাতিপুৱা ধৰিলে ধৰক এক্সট্ৰা ওলায়। আকৌ তেনেকুৱা।
ভালেহে, এইটো কাম কৰি বেলেগ কামতো আকৌ হেৰি কৰিব পাৰিবি।
অঁ বেলেগ কামত আকৌ মই আকৌ আ মানে আৰু ধৰক ধৰা এতিয়া পাৰমানেণ্ট হৈ গ'লো তেতিয়া ভালেই আৰু ধৰক চুইমিংটো।
উম।
তাকে আৰু কোনোবা যদি হা, কোনোবাই যদি শিকে মোক ক'ব জনাব, মই সোমাই দিব পাৰিম বাৰু। ফোন - চোন কৰেহেঁতেন মই শিকোৱাৰ পৰা চাই দিব পাৰিম।
পাৰো মই সুধি চাম ৰ আমাৰ এখীতিয়া কোনোবাই শিকে নেকি?
অ, হ'ব হ'ব।
শিকিলে মই আৰু মই ফোন কৰিম তোলৈ।
অ, কৰিব, এডমিশন - ছেডমিছ শন আপোনাক ধৰক, পোন্ধৰ বছৰৰ তলত ধৰক আপোনাৰ এনেকুৱা আপ অ হাজাৰ টকা জইনিং ধৰক আৰু আঠশ টকা মাহ মাহে। ধৰক, এপ্ৰিলৰ লাষ্টপৰা ধৰক অক্টোবৰ, নৱেম্বৰ মানলৈকে হয়, আৰু ধৰক পোন্ধৰ বছৰ ও পৰ হলে ধৰ পঁচিছশ টকা।
উম, ভালেই কামটো ঠিকে আছে বাৰু।
অ, মাইকী মানুহ ডাঙৰ মানুহ চবে শিকে।
আমি যাব পাৰিম ন?
আপুনিও, আপোনালোকে পাৰিব। আমাৰ ডক্টৰ - চক্টৰো শিকিব আহে আপোনাৰ।
উম।
নহক বহু ডাঙৰ মানুহ আহে পোৰা ৰাতিপুৱা পেলাই লয় সিঁহতে।
অ। কৈক আৰু আমি যাব পাৰিলে, মই মই সুধি চামচোন, যদি ঘৰৰ পৰা যাবলৈ দিয়ে সুধি চাই সেইটা তেতিয়া মই ক'ম যাব পাৰোনে নোৱাৰোঁ?
অ লৈ যাব পাৰিব আপুনি। মোৰ লগত ধৰক অহা যোৱা কৰিব পাৰিব ধৰক গ'লে আপোনাৰ। অ, বাকী আপোনাৰ লৰাটোৱে শিকেন নাই এতিয়া কিবি - কিবি?
সি এতিয়া কিবা কাম কৰি আছে বাৰু। কিবা এটা কাম কৰি আছে। কি বা এটা হেৰিয়তে।
অ।
চুইমিং শিকিবলৈ যাম বুলি কৈছিলে বাৰু এবাৰ।
হয় নেকি? এ মোক ক'লেই হল জানে মই তাক লৈ যাব পাৰিম।
অ। মই নাজানো ন কথাটো।
অঁ।
আজি গম পাইছোঁ।
অঁ ঠিক আছে, ভালহে তেন্তে মই আপোনাক ক'ব তেনে তাক মোৰ লগত কণ্টেক্ট কৰিব দিব। মই তাক লৈ যাব পাৰিম। বা এদিন দুদিন সি, এদিন দুদিন সি আবেলি মূৰত গৈ পেলাই বহি বহিবগে পাৰিব। বহি পেলাই ধৰক, অলপমান চাবগে পাৰিব এদিন দুদিন। তাৰ পিছৰ পৰা আকৌ মোলৈ আকৌ ল'ব পাৰিব এডমিছন ধৰক। প্ৰথমে সি চাই আহক কেনেকুৱা পায় ভাল পায়,
বাৰু মই তাক সুধি চাম, যদি যায় মই তোৰ লগতে
অঁ অঁ। আৰু আজিকালি অনলাইন কামবোৰ বহুত চলিছে সি তাকো অকণ কৰিব দিয়ক অনলাইন কাম চামবোৰ কিবাকিবি, এইবাৰ ধৰক এইবিলাক বস্তু চেল কৰিব পাৰি। তেনেকুৱাবোৰ সেইবোৰতো আপোনাৰ লাগিব দিয়ক তাক। যদি বেলেগ কাম পোৱা নাই।
কিয় আমি কৰিব নোৱাৰিম নেকি?
আপোনালোকেও পাৰিব ধৰক, আপোনালোকে এটা টান পাব সি ধৰক অলপমান সহজ পাব এই অনলাইন কাম চামৰ বেচা কৰা।
উম।
বেচা কৰা। সেইটো কাৰন বুজিছে? হ
হেৰি, কি আমাৰ তেনেকুৱা কিবা কাম ওলালে কবি কৰিব পৰা।
তেনেকা কাম ওলালে মই আপোনাক ক'ম। নিশ্চয় ক'ম আপোনাক দিয়ক। আৰু বাকী, আকৌ একো খেলা একো খেলা ধূলাত নাম চাম লিখুওৱা নাই আপোনাৰ ল'ৰাটোৰ?
সি লিখোৱা নাই বাৰু।
আপোনাৰ দুটা লৰা নহয় জানো? অ, কোৱা আছল কি বুলি কয় ডাঙৰটোৱে কি কৰি আছে?
ডাঙৰটোৱে এতিয়া কোম্পানী এটাত কাম কৰি আছে।
অ ঠিকে আছে, কিমান দিন মান হ'ল?
তাৰ হ'ল আজি ছয় সাত মাহ মান।
হয় নেকি? ঠিকে আছে বাৰু কৰি থাকিব দিয়ক, ন?
উম সি এতিয়া তাতে কৰি আছে বাৰু।
সৰুটোক অলপমান খেলা সৰুটোক অলপমান আপুনি খেলা ধূলাত অলপমান লগাই দিয়ক। বা মোৰ লগতো অহা যোৱা কৰিব পাৰিব ধৰক ডাঙৰ মানুহো শিকে। আপোনাৰ
মই তাক কৈ চাব লাগিব ৰ।
আপুনি তাক কৈ চাব। বাকী আপোনালোকৰ সেইফালে ভাওনা চাওনা হোৱা নাই নেকি?
ভাওনা এতিয়া নাম গোৱাৰ পাছত পাতিব বাৰু। নাম গোৱা হ'ব, নাম গোৱাৰ পাছত ভাওনা, হা? আহিবি অ, ভাওনা চাবলৈ।
কেই দিন ভাওনাত
ভা, ভাওনা দুদিন হ'ব ভাওনা দুদিনত তাৰ, নামটোহে নাজানো কি বাৰু?
অ', অ', সেই নাম ঘোৱা, নামঘৰত হ'ব চাগে।
অ, নাম গৰ হ নামঘোৱাৰ পাছদিনাখন ভাওনা।
আপোনালোকৰ এইবাৰ ৰাস যে, পাতিছিলে ৰাস ভালেই হৈছিলে, বুলি শুনিছিলোঁ বহুত বোলে।
বৰ ধুনীয়া হৈছে ৰাস।
হয় নেকি আপোনালোকৰ গাঁওখনৰ নামটো কিন্তু উঠি গৈছে, দেই বহুতখিনি আগত তকে ধৰক ইমূৰ পৰা সিমূৰে ধৰক শুনিছোঁ মানুহৰ মুখে, মুখে।
উম এইবাৰ ৰাস ফাংচনো ভাল হৈছে এইবাৰ।
ফাংচনটো ভাল হৈছে নেকি। এই মইহে চাবগৈ, চাবলে যাব নোৱাৰিলোঁ।
আহিব লাগিছিল আকৌ।
অ, এইবাৰ যাম দিয়ক তেনে আপোনালোকৰ এইবাৰ হেৰি কেইদিন হ'ল মানে এবাৰ ৰাস ধৰক কেইবছৰ হ'ল আপোনালোকৰ।
ৰাস এবাৰ তিনিবছৰ হ'ল, এইবছৰ সৈতে, চাৰি বছৰ হ'ব।
এইবাৰ পাতি নে নাপাতিব জানো, আপোনালোকৰ এইবাৰ
সেইবাৰ ইমান কমফাৰ্ম হোৱা নাই বাৰু পাতিব, নাপাতে। উম, মানে তিনি বছৰ পাতি পাতিলে যে তিনি বছৰ পতাৰ পিছত ইপাৰ পাতিবা নাপাতে ইমান হেৰি কৰা নাই।
আপোনালোকৰতে ভাও, চাও'ব পাৰি নেকি মই ভাওনা হ'ব বুলি শুনিছোৱেই। এপাক বিলাকৰ বেলেগৰ দি'ব বেলেগৰওপৰত দি'ব জান ভাল। বেলেগৰ দি'ব নেকি।
উম, তেনেকে লৈছে নহয়, বেলেগৰ পোৱালি আহি, পেলাই।
অ, ঠিকে আছে। তেনে ভালেই ব'লো মানে ন। উম, তেনে আপুনি এইটো, আপুনি কি ছুইমিঙৰ কথাটো, আপুনি কি কৰে, জনাব মোক ন।
মই জনাম জনাম দে, তাক সুধি ল'ম সুধি লৈ পেলাই, সি যদি যাওঁ বুলি কয়, মই তেতিয়া তাক ক'ম যা হে
তাৰ পিছত ধৰক দুদিন এদিন দৰকাৰ হ'লে আপুনি ধৰক গৈ চাইও আহিব পাৰা ধৰক।
উম।
অনা, নিয়া কৰা উম।
যাবহি বাৰু।
মানে আপোনাৰ আমনি নালাগে ধৰক, জেগাডোখৰ এনেকুৱা ধৰক এটা মাজত আছে ধৰ, ধুনীয়াকৈ চাইডে, চাইড লৈ চ, বাগান আ, ধৰক লিচু, গছ আছে, গোটেই ধৰক এটা ৱাকিং জননৰ ধৰক খোজকাঢ় গৈ পেলাই মই, ঘূৰি উঠিব পাৰে, ত, ঘূৰি পেলাই আপোনাৰ তাতে ধেইৰ লিচু, চেচুও আছে ধৰক। ছিঙিব নিদিয়ে ধৰক এয়া আপোনাৰ আধি টাইতকে লোৱা ব কৰিছে তাৰপৰা আপোনাৰ খোজকাঢ়িবৰেও আৰ ধুনীয়াকৈ লাইট, চাইট আছে। সন্ধিয়া হৈ গ'লো ধৰক, ধুনীয়াকে হেৰি কৈ থাকিব পাৰে আৰু তেনেকুৱা আমনি নালাগে মানে জেগাডোখৰ ভাল, ভাল অ, ভাল, ভাল আপোনাৰ টাউনৰ এৰিয়াটো টাউনৰ সিফালে পৰে। আপোনাৰ মহাভৈৰৱ মন্দিৰৰ সিফালে পৰে।
অ, ই যাব চাগে, যে মই ক'ম যাবলৈ আৰু পাৰিলে, পাৰিলে ময়ো যাবলে চেষ্টা কৰিম।
অ, চেষ্টা কৰিব আৰু আপোনালোকৰ সেইবিলাক কিবাকিবি কামচামু আছে নেকি ধৰক জনাবচোন কামচামুৰ দৰকাৰ, কামচাম এটা ধৰক এনেই মই এঘণ্টা, এঘণ্টা ধৰক আবেলি মোৰ থাকে আৰু আমি ৰাতিপুৱা থাকে মাজৰ সময়খিন ধৰ কিবা কাম এটা সোমাই পাৰিলে বেছি ভাল।
তেনেকুৱা কাম এতিয়া বৰ্তমান মোৰ চকুৰ আগত নাই কিন্তু।
নাই, ন'।
যদি মই তেনেকে কাৰোবাক সু, পাৰিলে সুধিলে, কৰিলে যদি সুবিধা হয়। মই জনাম।
আৰু এইটো কি বুলি কয় যে, এই আপোনাৰ ভাওনাখন যে হ'ব যদি ভা ভাও চাওঁ লব নোৱাৰোঁ কিন্তু আপোনাল ঘৰত, থাকি পেলাই, মই দোকানখন দিম গে কিন্তু তাতে ভাবিছোঁ যে, ভাও চাউ ল'বোৱাৰো
পাৰিবি ধুনীয়াকৈ পাৰিবি
অ' আপুনি জেগা এডোখৰ ৰাখিব কিন্তু।
মই জেগা ৰাখি দিম আমাৰ ল'ৰাও থাকিব লগতে।
অ' হ'ব তেনে মানে অ' ভালেই হ'ব ধৰক আপোনাৰ ভাওনাখন চলি থাকিব দোকান চোকানো চলি থাকিব।
অ' ভালেহে তেনেকুৱা হেৰি এটা কৰিলে উম।
উম আকৌ আ জেগা জেগাত ভালকে চাই দিব আপোনালোকে।
মই চাই থম দে জেগা।
আপুনি ভাও ভাওৰ কথাটো ক'ব মোক। মই মানে লৈ কৈ থাকাটো তাকে কবচোন।
সুধিব লাগিব যোনটোৱে ভাওনাৰ হেৰি কৰিছে মেইন ভাওনাৰ তেওঁক মই সু সুধিম বাৰু সুধি পেলাই চাম বা দিব ভাওনা এতিয়া এতিয়ালৈকে ভালদৰে হেৰি হোৱা নাই ন ভাৱৰীয়া বা বেচি হোৱা নাই অলপ অলপ ভাৱৰীয়া বাচিছে তাত। তাতে মই দৰকাৰ যদি হয় মই নামটো ক'ম। ক'লে যদি ভাওনাত ভাও দিবলগীয়া হয়। তেতিয়া দিব এতিয়ালৈকে।
নহ'লে আৰু দোকান এখন দিম আৰু সেই দখৰতে ধৰক সৰু মুৰাকে এনেয়ে এদিন দুদিনৰ কাৰণে। দুদিনীয়া নহয় জানো, নে তিনিদিনীয়া হব হয় নেকি আৰু এদিন নাম গোৱা হব চাগে আগদিনা।
অ' ভাওনাত ভাও দিলেও দোকানখন দিলে মই দোকানখন চাব পাৰিমতো।
অ' আপুনিও পাৰিব চাবলৈ ধৰক।
দোকানখন তই দি দিবি মই দোকানত বহি যাম। দোকানখন মই চাম তেতিয়া।
ঠিক আছে আপোনালোকে। অ' আপোনালোকে যে চাৰিআলিতে অভাৰ ব্ৰীজ খন সেইখন হৈছেগেনে বাৰু?
চাৰিআলিৰ অভাৰব্ৰীজ খন অলপ অলপ হৈছেগে আৰু।
হয় নেকি? অভাৰব্ৰীজখন সেইখন হ'ব লাগিছিলে আৰু দেই।
হ'লেও আৰু দুবছৰমান লাগিব চাগে।
দুবছৰমান লাগিব ন' আৰু এ বহুতখিনিয়ে দিন হৈছে।
এতিয়াটো বহুত খিনিয়ে হৈ গ'ল বহুতখিনিয়ে হৈ গৈছে।
উম তাকে কাৰণ মই এবাৰ সেইফালে। সেইফালে যাওঁতে গোটেই একদম গাত গোঁ।
উম। এতিয়া ভাল হৈছে বহুত ভাল হৈছে উম বহুতে ভাল হৈছে।
যাম দিয়কচোন বাৰু এবাৰ গ'লে এবাৰ ঘূৰিব লাগিব এবা তেজপুৰ আহ শোণিতপুৰখনত।
উম -উম
অ' আপোনালোক অ' যাম টাউনখন ঘূৰাব নহয় আপুনি?
মই ঘূৰাম উম উম ঘূৰাম আমাৰ ল'ৰা যাব।
অ, সিটো জাগা চা চিনি পায়ে চাগে?
পায়ে সিও চিনি পায় মইও চিনি পাওঁ বাৰু।
অ,
ময়ো লৈ যাম।
অ হ'ব আকৌ এইফালে কনকলতা পাহাৰ চাহাৰো আছে বোলে আপোনালোক ন লখিতপৰ
গোটেইকেইটা একেলগে যাম চব চাই আহিম।
অ',
পাৰ্কে চাৰ্কে যাব লাগিব।
আপোনালোকৰ তাত গৰম পৰিছেনে বাৰু?
উম, পৰিছে বা।
অ ন সময়ত ডাৱৰীয়া কৰে সময়তে আকৌ বৰ ৰ'দ দিয়ে ন।
উম, আজিতো বৰষুণ দিব বুলি ভাবিছিলো হম।
হ'ব বাৰু দিয়ক বোলো। আপুনি জনাব, আপুনি জনাব। ভাওনা কথাটো নহ, অহ, হ'ব দিয়ক। উম,